হেল্ল'।
অ' কি কইছা?
অ' মই তোমাৰ এয়া এই ভাত ব-বনাইছো যে ভাত খাবলৈ আহিছিলো আও।
অ' আতছা।
তোমালোকৰ কি ভাত বনোৱা নাই?
উম আমাৰ আ বনাই আছে।
অ' কি বাত বনাইছে আজি?
আজি তাকেই জানো কি বা বনাইছে মাংসই বনাইছে নে কিয়ে।
অ' তুমি ভাত বনোৱা নাই?
মই বনাও কেতিয়াবা আজি নাই বনোৱা মানে।
অ', অ', অ' মানে এইটো ময়ো বাও বাকী ভাত চাত বনাব নাজানো তেনেকে। মেগীকন বাদে, মেগীটোৱে যি বনাব জানো আও।
অ'।
অ' এনে বাকী কি তুমি কিবা পঢ়ি আছানে? নে কিবা বেলেগ। পঢ়ি আছোঁ। কি পঢ়িছা?
দিগিৰি।
অ' কে ফাৰ্ষ্ট চেম, ছেকেণ্ড চেম, থাৰ্ড চেম।
আ ছিক্স চেম পাম আৰু।
ছিক চেম।
অহাবা অ' এতিয়া ফিফ চেমত আছোঁ।
অ', অ' বাকী ঘৰত ভাল?
ভালে-ভালে তুমি কিহত পঢ়া?
মই মানে এইবাৰ তোমাৰ ফাৰ্ষ্ট চেম পাইছোহে। মই তোমাৰ অ, হায় ছেকেণ্ডৰী পাছ কৰি এইবাৰ এডমিচন লৈছোহে। তুমি কোনখন কলেজ?
হা?
কোনখন কলেজ?
উম, মই এ কি বুলি কয় ঢেকীয়াজুলি।
ঢেকীয়াজুলি ন'এই এইটো এলকেদি।
অ, তাতে তুমি?
অ, মই তোমাৰ দৰং।
আচ্ছা।
বাকী এয়া এতিয়া কি মানে মেজৰ চাবজেক্ট কি তোমাৰ?
উম, মেজৰ আচামিচে লৈছো।
মই বহুতো সুধোতে বহুতেই আছামিছ লৈছো বুলিয়ে কৈছ বাৰু এই আছামিচটো এনে সহজ নে টান?
আচামিচতো সহজো আছে টানো আছে।
প্ৰেক্টিকেল থাকে নে?
উম থাকে অঁ।
কেই নম্বৰ প্ৰেকটিকেল?
উম প্ৰেক্টিকেলটো কিমান আছিল? পাহৰিছোঁ ৰখা দেই। তুমি কি লৈছা মেজৰ?
মই তোমাৰ ফিল'চফি আৰু মাইনৰ ছাবজেক্ট হিষ্ট্ৰী।
অঁ, আচ্ছা।
সহজ পাম নে চাগে, ফিল'ছফী? ফিলচফিত বোলো সহজ পাম নে চাগে?
উম, মই নাই লোৱা মানে সেইটো নাজানো।
নাজানা ন, মাইনৰ চাবজেক্ট কি? মাইনৰ?
মাইনৰ আছে, কি বুলি কয়
এডুকেচন।
ইডুকেশ্যন আছে, ইকনমিক্স তেনেকে
অ', মাইনৰ চাবজেক্ট এটাহে থাকে আকৌ
মাইনৰ মানে থাকে, চাবজেক্ট বেলেগ বেলেগ থাকে নহয় আৰু।
অ', অ', তোমাৰ কি এইটো সুধিছো মানে।
অ', মোৰ, মোৰ এডুকেচন।
অ', এডুকেশ্যন অ', মই সেইটোৱে সুধিছিলোঁ ম কি বোলো ছাবজেক্ট বাকী কি, কি বনাব জানা?
উম, মই জানোঁ কি বুলি কয় পিঠা চিঠা বনাব জানোঁ, ভাতো বনাব জানোঁ অলপ, চলপ আৰু।
উম, মাংস কি ভাল পোৱা?
মাংস
উম, গাহৰি।
গাহৰি মেইন।
গাহৰি মেইন বাৰু বা, মই আজি হায়েষ্ট অ' চবকে সোধোতে চবে গাহৰি বুলিয়েই কৈছে। গাহৰি, গাহৰি, গাহৰি। চবৰ মানে ফেভৰেট হয়, গাহৰি।
তাকেই আৰু। আমাৰ ফালে উম, পাহৰিলোঁ সেই
ফ'ৰ হাণ্ড্ৰেড নে, ফাইভ হাণ্ড্ৰেড আ, সেনেকে, তেনেকে হ'ব।
আৰু দুহেজাৰ সাতাইচ চনত পাঁচশ, চাৰে পাঁচশ হ'বগে
অ'।
এতিয়া যিহে দাম বাঢ়িছে, আমাৰ তাত এতিয়া চাৰে চাৰিশ।
অ', চাৰে চাৰিশ অ', আমাৰ ইয়াত ফৰ হাণ্ড্ৰেড নেকি তেনেকুৱাই মই নানো।
অ', অ', তোমালোকৰ এইফালে কম হ'ব ঢেকীয়াজুলি অ'। তোমালোকৰ বোলো সেইফালে কম হ'ব বোলো চাগেহে মোৰ মতে।
তাকেই আৰু
খবৰ কি?
খবৰ-খাতি ভালেই বাৰু। তোমালোকৰ?
ভাল ভাল। তোমাৰ ঘৰত কোন কোন আছে?
আমাৰ ঘৰত মা আছে, দেউতা, ভণ্টি আছে।
আৰু দাদা নাই?
উম, আছে। দাদাও আছে, চব আছে।
চব আছে ন? চবেই কি তোমাতকৈ মোৰ তোমাৰ বা এজ নি আছে দেউতা আছে মা আছে আৰু মই আছো। দে কি দাদাই কিবা কাম কৰিছে নে নে কিবা কামত নে পঢ়াই পঢ়ি আছে কি কাম কৰে?
নাজানো নহয় কি কাম কৰে এতিয়া মই নুখোধোৱে বেছিকে কথাই নাপাতো।
অ, অ সেইটো কাৰণে মই তাকে বোলো শুধু বোলো কি কি কৰে কি নকৰে।
অঁ।
বাকীটো চবেই আজিকালি বাৰু! কামেই কৰি ফুৰি বাও যি তি কাম।
উম।
কোৱা বাকী কোৱা?
বাকী তোমালোকৰ ঘৰত ভাল চবৰে?
চবৰে ভাল চবৰে ভাল বাৰু অ' চবৰে ভাল মোৰহে অকমান বেয়া।
অঁ অঁ।
মানে তোমাৰ যিমান ডাঙৰ হৈ আহিছা, সেই মানে আহিছো কিমান ঘৰ সেইটো আহিছে ন। ঘৰৰ এটা কাম থাকে যে সেই কামটো মানে এতিয়া মই কৰিব লগা হয়, তেনেকুৱা বাকী সেয়া কথা বাদ দিয়া। এতিয়া কি ক'ম বুলি ভাবিছিলো অ' এই এইটো এ' বাকী তোমাৰ মানে এনেকুৱা কলেজৰ বাদ দি তুমি এনে বেলেগ কিবা কৰা নহয় কিবা কিবা কি
উম, কিবা - কিবি বৰ্তমান কৰা নাই বাৰু। এনেই টিউচন কৰি থাকো
অ টিউচন ন টিউচন কৰা এই এইটো এনেই কি তোমাৰ ফেশ্বন কি কিবা কিবা কৰো বুলি ভবা আগলে এনে মাষ্টৰনী হবা এনে কিবা সোমাবা ক'বাত
তাকেই কত সোমাও এতিয়াও ঠিক হোৱাই নাই
অঁ মানে পঢ়িয়ে গৈ থাকিবা ন
উম
চাবা ভালকে ক'বাত সোমাব পাৰিলেতো ভালেই
তাকে আৰু চাই আছো বাৰু পোৱাহে নাই
উম এ দি আৰ ই কি দিয়া নাই
হা
এ দি আৰ ই দিয়া নাই
উম নাই দিয়া নাই
কিয় এইটো এইটো আজিকালি চবেই দিয়ে নাপায় বাৰু চবে কিন্তু চবেই দিয়ে
হা
বোলো চবে নাপায়
অ
ভালকৈ পঢ়িবা ভালকৈ পঢ়িলে তেনো এনেও পাবাই
উম সেইটো হয় এপ্লাই কৰা নাই সেইকাৰণে আৰু
মই কৰিলো বাৰু এবাৰ
অ কৰিছা নিকি দিলা নিকি এক্জাম
নাই নাই হ'বহে
অ, অ।
এ বহুত পঢ়িব লাগে। তোমাৰ এয়া ৰিজনিং গালে আছে কিমান। অংকগাল বা দেখিলেই কিবা মাথা ঘূৰাই যায়। সুত্ৰ গালেই চাবানে। তোমাৰ চব সুত্ৰ এটা অংকৰ চব সুত্ৰ গালেই বেলেগ। মানে মেণ্টেল হস্পিতল যাব গৈ লাগিব যি দেখিছো এইগাল কৈক পৰীক্ষা দি দি এক্সাম দি দি।
তাকেই আৰু। টানতো থাকিবই বাৰু চবতে থাকিব।
উম, টানতো বাৰু আছেই চবতে আছে। কিন্তু ন্তু সেয়াই টান পোৱা পাছত যদি চাকৰিটো পাওঁ, তেতিয়া নিজৰ কাৰণে ভাল।
উম।
যদি চাকৰিটো পোৱা মাহে চাকৰিটো পালেতো মাহে মাহে এনেও প পঁচিশ হেজাৰ বিশ হাজাৰ তেনেকেটো সোমাবই।
অ।
সেইটোৱে মাহেকৰ মূৰটো ভাল লাগিব। চাকৰিটো পোৱা ইমান সহজ নহয় নহয় এতিয়া মই কৈছো মুখেদিহে কৈছো। এতিয়া কিমান সহজ কথা, নহয় সহজ কথা। এতিয়া কি ঘৰত চবৰ ভালেই?
অ, ভালে ভালেই।
অ, মোৰ ভালেই। হা হা।
ফুৰিবলে নোযো
হেল্ল' ফুৰিবলে তোমাৰ মই অ ফুৰিবলে, আ তোমাৰ এতিয়ালেকে যোৱা নাই বৰ্তমান। মানে, আমাক প্লেনিং এটা চলি আছে। যদি হৈ যায় তেতিয়াতো যামেই বাৰু। আমাৰ মানে তোমাৰ টাৱাং যোৱা কথাই কৈ আছে। দুদিন থকাকে যদি টাৱং যোৱা হয়, তেতিয়া যাব পাৰি আৰু। এনেতো আ আমাৰ মানে আমাৰ এতিয়া লগৰ বিলাক চব মানে, পঢ়া শুনাৰ কাৰণে য'ত ত'ত আছেতো। সেইটো কাৰণে মানে গাওত নাথাকেই বেছিভাগ। এইটো কাৰণে। এনেইটো আমাৰ একেইদিনটো যোৱা হয় গৰমত এতিয়া জুলাই মাহত এইটো ছামাৰ ভেকেশ্যনত যাবই লাগিব।
উম, সবেইতো জুলাইতে যাব এনেও।
নহয় - নহয়। আমি মানে আগৰ পৰা আমাৰ কিছুমান লগৰ কি মানে দুটা তিনিটা মান তেনেকৈ ভালুক পুং সাইদে যায়। টিপি চাইডে যায়। আমাৰটো এতিয়া আমি তেনেকৈ যোৱা নাই ন। সেইটো কাৰণে আমি মানে, এইটোয়ে যি ভাবি থৈছো যে জুলাই মাহত যাবলৈ কোৱা বেলেগটোতো আৰু চব চবৰে পঢ়া - পঢ়া-পঢ়াই।
অ',
তোমালোকৰ তাত এ স্পটৰ এডমিচনৰ দিনা বোলে বহুত ভিৰ। মেলা লাগি গৈছে পুৰা।
অ, লাগিছে লাগিছে।
চাইছো-চাইছো আৰু ভিডিঅ' বিলাক। মোৰ মানে তাত লগৰ এটা আছে। এ মোৰ তাত দাদা এটাই আছে। এবাৰ ছেকেণ্ড চেম থাৰ্ড চেম - থাৰ্ড চেম এইবাৰ। চিনি পাবা সৌৰভজ্যোতি নাথ।
অহ, আচ্ছা।
সিও তাতে এডমিশন লৈছে। মোৰ জেঠাই ঘৰো আছে ন তাত।
অ-অ।
অ, এতিয়া বাকী কোৱা?
কি? ঠিক আছে আৰু হ'ব দিয়া আৰু।
ন দিয়া হ'ব দিয়া ন?
অহ ',
অ',